হেল্ল' অ, কি কৰিছা?
এইয়া এনেইও ফুৰিব ওলাই আহিছিলোঁ, আবেলি হল যে।
অ', মই এনেই ঘৰতে।
অ',
ক'ৰবাত গৈছা দূৰত?
দূৰত নহয় এইয়া মানে গাঁৱতে সকাম এভাগ আছে যে তাতে আহিছোঁ।
অ', অ', ঠিকে। এনেই তুমি কোৱা আৰু কিবা?
অ', ভাত পানী খালানে নাই?
খালোঁ খালোঁ তুমি খালা?
উম, মই মানে সকামতে আছোঁ আৰু।
অ', অ', চাহ তাহ খালানে নাই?
উম, খালোঁ খালোঁ চাহ।
অ', অকলে গৈছা?
অকলে মানে লগৰ এজনীৰ লগত আহিছোঁ।
অ', ঠিকে আছে। তুমি যে কৈছিলা তোমালোকৰ ঘৰত যে ব্ৰইলাৰ ফাৰ্ম আছে বুলি।
অ',
উ, তে বিজনেছটো ঠিকে চলি আছে নে?
অ', ঠিকেই চলি আছে বাৰু বৰ্তমান।
অ', মানে কেনেকুৱা মানে কেনেকে? ঠিক মানে মুৰ্গী চুৰ্গীটো মৰা নাই?
কি কৈছা?
মুৰ্গী চৰ্গী টো মৰা নাই?
নাই নাই প্ৰথমতে মানে হেৰি হৈছিল ইমান ভালদৰে জেগাখিনি ঠিক হোৱা নাছিল যে, এতিয়া নাই বাৰু ঠিকে আছে।
অঁ অঁ।
গৰম যে সেইকাৰণে সুধিছো মানে?
অ'।
এনে মানুহ চাগে লাগে ন ঢেৰ?
লাগে লাগে মানে কেতিয়াবা দিগদাৰ হৈ যায় যে।
উম।
এনেই কি লেবাৰ দুজন ৰাখিছো বাৰু সিহঁতে চোৱা চিতা কৰে।
অ' অ'। তুমিও সহায় কৰি দিয়া চাগে অলপ চলপ।
উম উম।
উম
আকৌ কেতিয়াবা পুতুককে ক'ৰবাত যাব লগীয়া হৈ যায় যে নোৱাৰো সেইকাৰণে ৰাখি দিছো আৰু।
ঠিকেই কৰিছা লাগে এনেও। চাফা কৰিবকে দানা চানা দিবলৈ
উম।
মুৰ্গীটোৱে লেতেৰা আৰু লেতেৰাটো কৰিবই।
উম হয় বাৰু কথাটো।
বাকী অকল ব্ৰইলাৰে আছে নে এনে আৰু কিবা বেলেগো আছে?
ব্ৰইলাৰ এই হাঁহিনী চাহিনী আকৌ ছাগলী আছে কেইজনীমান।
অহ। ম মানে কিনিবলৈ পাৰিম তোমালোকৰ ঘৰত গ'লে।
উম পাৰি বাৰু।
অ' যাম দিয়া তেনে এদিন।
অ' আহিবা আহিবা তুমি আকৌ নহাই হ'লা আজিকালি।
নাই নাই যাম যোৱা মানে যোৱা হোৱা নাই এইকেইদিন ঘৰতে আছো যে, কাম কিবা কিবি কাম কৰি আছো। সেইকাৰণে।
অ' তুমিও যে নতুনকে কাপোৰৰ দোকান দিছো বুলি কৈছিলা? কেনেকুৱা হৈছে তোমাৰ চলিছে?
কেই চলি আছে।
অ' এই তুমি যে সিদিনাখন ভিডি অ' সেইদিনাখন যে ভিডিঅ' দেখাইছিলা কাপোৰ যোৰ ভাল লাগিছে?
অঁ অনলাইন ল'বা নেকি?
অ' তাকেই ভাবিছিলো, অনলাইনৰ পা নলওঁ।
অ' ল'ব পাৰিব বাৰু।
অ' এনেই ৰেটটো কিমান বা কাপোৰযোৰৰ?
অ' চাৰে ছশ মান পৰি যাব।
অ'। এনেই কেনেকুৱা ধৰণৰ, ল'ম বুলি ভাবিছো বাৰু। আৰু
কোৱালিটী বিলাক বেলেগ বেলেগ থাকে ন? ধব ধৰা ভাল কোৱালিটি টোৰ বেছি দাম আৰু অকণমান ধৰা বেয়া অকণমান হয় মানে এইটো কম দামেই তুমি জানাই চাগে এনেওঁ?
উম।
এনেই আৰু কেনেকুৱা ধৰণৰ পোৱা বা পাটৰ মুগাৰ পোৱাতো যায় চাগে।
অহ, পায়-পায়।
অহ', অহ'।
পাটৰ কাপোৰ আছে, মুগাৰ কাপোৰ আছে, আকৌ সেইটো, পলিপাতৰ আছে।
অহ', অহ'।
তুমি কি লোৱা বা আকৌ এতিয়া সেইজোৰ ল'বানে নে বেলেগ কিবা।
তাকেইতো চাই লওঁ এতিয়া, পাটৰ কাপোৰ এজোৰে লাগিছিলে বাৰু।
অহ, বিয়া-চিয়া আছে নেকি আকৌ?
অহ, এইয়া আমাৰ মামাৰ পেহীয়েকৰ জীয়েকৰ বিয়া আছে।
অহ, কেতিয়া?
এই অহা মাহৰ পাঁচ তাৰিখে।
অহ, ল'ব পাৰিবা।
উম', উম'।
অনলাইন অৰ্ডাৰ দিলেও উম, মই দেখাই দিম। তোমাক কোনজোৰ লাগে ক'বা, মই এয়া ঘৰতে দি থৈ আহিব মানুহে।
অহ', অহ'। এনেই দোকান তোমালোকৰ কেইটা বজাত খোলা আৰু কেইটা বজালৈকে থাকেবা।
এতিয়া গৰম দেখি আবেলি হেৰি দুটামান বজাৰ পৰা খলোঁ আৰু আ আঠ নটামান বজালৈকে থাকে দোকানখন।
অহ।
বৰষুণ-চৰষুণ দিলে মানে ধৰা ৰাতিপুৱা খুলি দিওঁ আৰু অকমান।
অহ', অহ'।
ইমান গৰম যে আকৌ মানুহবিলাক নাহেও, সেইকাৰণে মানে আবেলিয়ে খুলো আৰু।
অহ, এনেই কিমান মান লাভ হৈছে বা তোমাৰ?
হৈছে বাৰু লাভ। উম, লোকচানো হৈছে অলপ।
অহ, সেইটোতো আছেই বাৰু বিজনেজৰ ক্ষেত্ৰত।
উম', উম'।
এনেই তুমি সেইটোৱে বিজনেচ কৰা নে, কলেজ-চলেজো গৈ আছা
অহ, মই মাও চাই দিয়ে অলপ মানে উম, কাপোৰ-চাপোৰবিলাকত যেতিয়া মই কলেজ
অহ। হেল্ল' অহ।
কলেজটো
হেল্ল' মোক কৈছিলো কি, হেৰি মাও চাই দিয়ে মই কলেজতো যাওঁ এতিয়া বাৰু বন্ধ হৈ কলেজ পৰীক্ষা চলি আছে যে বেলেগৰ, মানে আমাতকে ডাঙৰখিনিৰ আৰু।
উম', উম'।
সেইকাৰণে যোৱা নাই, উম। আহা যোৱা কৰো ঘৰৰ পৰা। তুমি?
উম, মই মানে এই ৰুমতে আছোঁ আৰু তাতে ইটো দোকানখন ইয়াত হেৰি কৰি লৈছো যে
অ' অ' তাতে শুনি মানে কোনোবা তোমাৰ লগত থাকে নে নে তুমিয়ে অকল থকা মানে কোনোবা থাকে চাগে
দেউতা থাকে আৰু দাদা দেউতা
অ' অ' দাদা আৰু দেউতা তোমালোকলৈ অ' অ' ঠিকেই দিয়া অঁ অঁ বশ
এনেই তোমালোকে বেছিলে কিমান কলৈকে ডেলিভাৰী দিয়াবা অৰ্ডাৰ
ভাল চলি আ ন চবৰে
অ' অ' অ' ভালেই ভালেই এনে তোমালোকে কিমান দূৰলৈকে লোৱাবা এইটো মানে অৰ্ডাৰ হেল্ল' হেল্ল'
চিধ তলকে মানুহে নাহে বাৰু তো এনে তুমি আছা ক'ত ে আ
মই তেজপুৰত তেজপুৰত আছো
অ' তুমি দিয়া তেতিয়াহ'লে তালৈকে দি থৈ আহিব পাৰিম বাৰু তোমাক
অ' অ' আৰু দি গৈছিল অলপমান দূৰো হয় যাবলৈ দিগদাৰ হয় ন ছোৱালী মানুহ উ
গম পাইছোঁ বাৰু লোৱা যদি ক'বা মই দি পঠাম।
অ' অ' এনেই তুমিয়ে হেৰি কৰা নে বেলেগ ৰাখিছা
নাই নাই মই নাযাওঁ বেলেগ যায়
অ
গাড়ীত দি থৈ আহেগৈ আৰু আকৌ হেৰি এনেকৈ ধৰা গাঁৱে গাঁৱে ঘূৰে আৰু গাড়ী লৈ লৈ
অ অ
তোমাক দি থৈ আহিব পাৰিম বাৰু কথা নাই
উম উম
বাকী কোৱা আৰু
এনেই কিবা কম তাত ছ ছশতকে কম ৰেটত আছে ৰ'দৰ কাপোৰ ৰাখা নে নাৰাখা
অঁ ৰাখোঁ ৰাখোঁ তিনিশ চাৰিশ এনেকৈ আছে বাৰু কাপোৰ
অ
কটনৰ কাপ কাপোৰো আছে চাদৰ মেখেলা কটনৰ
উম উম
আকৌ হেৰি কুৰ্্তি চৰ্্তি বিলাকো আছে বাৰু ল'ৰা যদি
অ চাব লাগিব দেই
অঁ মই তি ভিডিঅ' কল কৰিলে মই দেখাই দিম বাৰু
অ অ এনেই পিছে তুমি কি খাই ভাল পোৱা
মই এনেই বেছিভাগ মাংসয়ই খাই ভাল পাওঁ তুমি
আৰু হেই কি হ পাবা
মোৰতো গাহৰিটো ফেভট বেছিকে অ চম
অহ
উ গাহৰিতো ন চলি যায় ন চবৰে আজিকালি বেছি ভাগ কৰে ফেভট
উম
ঘৰত চলে নে নাই কোনেে অকলে তুমি যোৱা উম সেইটো হয় বাৰু অ আমাৰ আকৌ হেৰি আইতা আছে যে হেৰি আইতাই নাখায় আকৌ দেউতাও নাখায় এনেই নামঘৰে চামঘৰে গৈ থাকে ন এনেই ধৰা আৰু ত সেইকাৰণে এৰিছে আৰু লাহে লাহেকে আনিলে খাই কৰি
মানে মনটো ধৰি ৰাখিব নোৱাৰে ন আগৰ পৰাই খাই থাকাকে হলেও এৰিছে আৰু অলপ অলপ বাকী আ এতিাই বাৰু নাখায়েই বাকী আমি গোটেইকেইটাই খাওঁ
উম উম
বাকী হ'ব দিয়া ন
অ অ
কালিলৈ ফোন কৰিম তুমি চাই ল'বা ভিডিঅ' কল কৰি
অ অ চাই ল'ম দিয়া
অ ঠিক আছে হ'ব দিয়া
হয়